শুনিছানে অ' কি কৰি আ অ' মই এয়া আছো এনেই অলপ কোঠাতে বহি আছো।
অলপমান ব্যস্ত হৈ আছে নি আপোনি?
অলপ ব্যস্ত হৈ আছো অলপ। আ এয়াই আৰু এই ভাত পানী খালো অলপ মানে, নিজৰ আৰু কৰ্মত অলপ ব্যস্ত হৈ আছিলো।
ঠিক আছে, ভাত কিহে খালে আপোনি?
ভাত মই দালি বনালো, আলুগুটি ভাজি।
ঠিক আছে আৰু।
এই আৰু বেছি নাই ডিম আৰু অমলেট কৰিলো। উম- উম বাকী আপোনি কি কৰি আছে?
মই মই ভাতকেইটা খাই পেলাই অলপমান বিচনালৈ ভাবিছিলো শুওঁ বুলি উঠি আহিছিলো আও।
অ' অ'অ' অ'
বাকী।
বাকী আপোনাৰ মই সেয়াই আৰু অলপ কৰ্মত ব্যস্ত হৈ আছিলো।
অ' কৰ্মত ব্যস্ততাৰ মাজে -মাজে ফোন চোন কৰিব আকৌ
শুনচোন সেয়াই আপোনাক মই খবৰ ল'বলৈকে কথা পাতিছোঁ, আপোনালেকে ফোন লগাইছোঁ আৰু।
ভালে কৰিলে হয় ব্যস্ততাৰ মাজতো যে মোক মনত পেলালে মই অতি ধন্য দেই।
হয় -হয় আপোনাক মই নাপাহৰো চিন্তা নকৰিব বাৰু আপোনি।
উম উ বাকি আজিকালি ক'ত বা বাস কৰে আপোনি।
মই এতিয়া চহৰতে আছো আৰু।
আপুনি চ চহৰত নিৰ্বাহ কৰে নেকি?
চহৰতে নিবাস কৰো।
হয়- হয় কেতিয়া গ'ল আপুনি চহৰলে।
মই চহৰলে হ'ল আজি অহা এসপ্তাহ মান হৈ গ'ল আৰু। এসপ্তাহ হৈগ'ল বাকী আপোনি ক'ত থাকে এতিয়া।
মই বৰ্তমান চহৰতে আছো বাৰু মই চহৰতে আপোনাৰ হ'ল দুদিনমান অহা।
অ' অ' অ' অ' বাকী কিবা কাৰণত আহিছিলে নে চহৰত এনেই আহিছিলে
অ' এই সৰু দুটামান কৰ্ম আছিলে কৰ্মকেইটা কৰিব পেলাই আজৰি হৈছো বাৰু হোৱাগে নাই বৰ। দুটামান ভালকে আৰু দুটামান আছে কৰ্ম।
হয়- হয়- হয়।
বাকী আহিব আকৌ এইফালে আপোনাক আজিকালি। দেখা পোৱা নাযায় ইমান এটা।
যাম -যাম যামেই আৰু চহৰত আহিছোহে আৰু আহি মেলি নিজৰ কথা পা আৰু বস্তু- চস্তুবিলাক থান ঠিক লগাই লৈছো আৰু।
অ' চহৰত কিবা বিশেষ কাম আছিলে নে নে এনেই।
কাম এইয়া আৰু নিজৰ নহয়- নহয় নিজৰ কৰ্মবশতে আহিছিলো অলপ।
অ' কৰ্মৰ ন' ঠিকে আছে কৰ্ম কৰ্ম কৰি যাওক ফল পাই যাব, সাৰ্থক হব এদিন।
হয়- হয়- হয়।
উম হুম - হুম।
বাকী আপুনি কি কিবা কৰ্মত আহিছিলে? কৰ্মত আহিছিলে নে নাই এনেই আহিছিলে?
মই সেই ক'লোৱে ন' সৰু এটা কৰ্ম আছিলে কৰ্মটো বৰ্তমান হ'ল বাৰু বাকী আৰু অলপমান আছে। সেইখিনি কাম মই কৰিম আজৰি হোৱা নাই ন'
হয় হয়, বাকী আপোনাৰ বিদ্যালয়ৰ পৰীক্ষা সমূহ এডায় হ'ল নেকি?
বিদ্যালয়ৰ পৰীক্ষাসমূহ সমাপ্ত হোৱা নাই বাৰু আছে আৰু দুটামান। সেইকেইটা সমাপ্ত কৰিব লাগিব। মানে সময় সময়তটো সিদ্ধান্ত হোৱা নাই কেতিয়া হব।
হয়, হয়, হয়। উম, বাকী প্ৰস্তুতি কেনেকুৱা চলিছে পৰীক্ষাৰ?
পৰীক্ষাৰ প্ৰস্তুতি আপোনাৰ এ ইমান এটা ভাল চলা নাইচোন। ইমানটা মানে ব্যস্ততাৰ মাজত অলপ চলপ চলিছে আৰু। ব্যস্ততা ন অধিক।
হয় হয় ঠিকে আছে বাৰু।
বাকী মই আপোনালোকৰ মই খোৱা বোৱা গ্ৰহণ কৰিলো বাৰু।
হয় হয়।
এয়া কিনো আজি আপোনাৰ অলপমান মাংস আছিলে। দিনৰে, আৰু দালি বনোৱা হ'ল সেয়াও খাদ্যটো গ্ৰহণ কৰিবলগীয়া হ'ল।
হয় হয়, গৰমো পৰিছে গৰমো পৰিছে নহয় চাগে চহৰত।
চহৰত গৰম পৰিছে বাৰু এতিয়া বৰ্তমান বৰষুণৰ যহত বানপানীৰ সৃষ্টি হৈছে গম পাইছে নে?
হয়-হয়-হয়, আমাৰও ময়ো যোনটো জেগাত থাকো সেইফালেও এতিয়া বানপানী হৈছে।
বানপানীৰ সৃষ্টি হৈছে ন? হয় বাৰু হয় কথাটো হয় বাৰু। এয়াই আৰু উপায় নাই পৰিস্থিতি ন।
হয় হয়।
পৰিস্থিতিয়ে তেনেকুৱা হৈছে।
হয়, বাকী ঘৰত সকলোৱে ঠিকে আছে?
বাকী ঘৰত সকলোৱে বৰ্তমান ঠিকে আছে বাৰু আপোনালোকৰ ব- ঘৰত চবৰে ভাল নহয়? উম উম তাকে আপোনাৰ বাকী বন্ধুজন আ চহৰলে কেতিয়া আহিব বা।
হয় মোৰ বন্ধুজন চহৰলৈ ওঠৰ তাৰিখ মানে আহিম বুলি কৈছে বাৰু।
অ' ওঠৰ তাৰিখে মানে উপস্থিত হবহি ন চহৰত।
হয় চব উপস্থিত হবহি।
ঠিক আছে মই আপোনালোকৰ ফালে আপোনালোকৰ দিশত যাব লাগিব বাৰু।
হয় হয় আপুনি এদিন আহিব ওঠৰ তাৰিখ মানে আহিব আপুনিও।
ঠিক আছে, ঠিক আছে। এ নিশ্চয় যাম, কিয় নাযাম।
হয় হয়, আমি লগ হম গোটেই কেইটা। আহ হয় ভালদৰে ভাত এসাজ খাম আৰু।
ভালদৰে ভাত সাজ বহন কৰিব লাগিব, হয়-হয় নিশ্চয়।
উম, হয় হয়।
বাকী এতিয়া আপুনি কি বিদ্যয়ালয়ৰ পৰা সমাপ্ত ওলালে নে, নে সমাপ্ত হোৱাই নাই নে আপোনাৰ
নাই নাই মোৰো সেয়া সমাপ্ত হোৱাই নাই এনেকে আৰু পৰীক্ষা দুটামান আছে।
হয় হয়।
পৰীক্ষাৰ সময়সূচীটো দিয়া নাই বাৰু এতিয়ালৈকে।
অ' ঠিক আছে পৰীক্ষা মানে কি আৰু আপোনাৰ সেইয়াই আৰু।
হয় হয় সেইয়াই আৰু কলে অ' অ'
ব্যস্ততাৰ মাজত সেইখিনিও চাবলগীয়া হয় ন পৰীক্ষাৰ বাবে
বজাই ৰাখিব লাগে।
হয় হয় আৰু জানিছে এতিয়া চহৰত বানপানীৰ সৃষ্টি হৈছে।
উম, হয় হয়।
যথেষ্ট কঠিন হৈছে যাবলৈ।
হয়, হয়, হয়। অসুবিধা কিছুমান থাকে আৰু সকলোতে। অ সেয়াই আৰু অসুবিধাৰ মাজেৰে চব চলাই নিব লাগিব আৰু
তাকে-তাকে চলাই নিয়াতো ভাল আৰু ন।
উম উম, জীৱনটোৱেই কষ্টকৰ আৰু
হয়-হয়, নিশ্চয় কিয় নহয় জীৱনটো
উম উ উ উ, সেইয়া আৰু কষ্ট নকৰিলে ফল নাপায় আজিকালি।
নাপায়-নাপায়।
উম উ উ উ।
কৰ্ম কৰিলেহে সফল হব।
সেয়াই আৰু কৰ্ম কৰি যাব লাগে সদায় আৰু
হয় দে আৰু
কৰ্মত সফল হ'ম নে নহ'ম সেইটো চাব নালাগে সদায়-সদায় কৰ্মত নিজৰ কৰ্মত আ বাঢ়ি যাব লাগে।
নিশ্চয় কৰ্ম কৰিবলৈ নিশ্চয় এদিন সাৰ্থক হবই।
হয়-হয় সাৰ্থক হব এদিন নিশ্চয়।
নিশ্চয়, আপুনি কি কয়? বাকী আহিব আকৌ এইফালে আপোনাক আহ দেখা সাক্ষা হোৱা নাই।
উম উ উ, নিশ্চয় যাম বাৰু এদিন এ আৰু গম পাইছাই বৰষুণ বৰষুণ এজাক দিলেই চহৰত আপোনাৰ পানীৰ সৃষ্টি হয়।
হয় হয়, বানপানীৰ সৃষ্টি হয় দেখিছো কাৰণ আমাৰ ওচৰে-পাজৰে গোটেই বানপানীৰ সৃষ্টি হৈছে পৰিৱেশটো। বেয়া হৈ গৈছে বানপানীৰ পৰা।
হুম উ উম উ।
এইয়া নলা-নৰ্দমাৰ পৰা পানীৰ সৃষ্টি হৈছে ন।
হয় এইয়াই আৰু মানুহে নিজেই সৃষ্টি কৰে কৃত্ৰিম বানৰ।
কৃত্ৰিম বানৰ সৃষ্টি হৈছে, বাকী কৃত্ৰিম বানৰ যহঁতে। অধিক লোকচান-লোকচান হৈছে ন।
হয়-হয় সেইটো বাৰু হয়েই আৰু
বহু ঘৰ কিবা-কিবি অনিষ্ট হৈছে বহুতখিনি।
উম হুম উ, হয় হয়।
উম উ।
কে আছে? উম উম উ হয় হয়।
বাকী আপোনাৰ ভাল নহয়।
বাকী মোৰ ভালে আছো আৰু দিয়া।
হয় হয়।
আপুনিও ঠিকে আছে ন।
মইয়ো ইয়াৰ ভাল ভাল বেয়াৰ মাজতে চলি গৈ আছো আৰু
তাকে আপুনি বিবাহ প্ৰখত আৱদ্ধ হ'ল নেকি?
হ, মই হোৱা নাই দেই বিবাহত মানে ভাবি ভাবি আছো কিন্তু সময়সীমা মিলা নাইচোন। বিবাহত আৱদ্ধ হবলে বাকী আপুনি কি বিবাহ
ময়ো হোৱা নাই বাৰু এই বিবাহত আগতকে আৱদ্ধ হোৱাৰ আগতেই নিজে এটা কৰ্ম হোক সংস্থাপন লৈ লোৱাতো ভাল আৰু
সেইটোতো মোৰ কওঁ এটা যিকোনো এটা কৰ্ম সংস্থাপন। নিৰ্দিষ্টকে হোৱা নাই ন যেতিয়াই হ'ব তেতিয়া মই নিশ্চিন্ত হ'ম আৰু
হয়।
এনে, উম বাকী আপুনি ই ই ই ই। এইটো দিশত এপাক আহিব আকৌ আ আ মই য'ত থাক বাস কৰো।
হয় হয়, যাম যাম বাৰু এদিন এ বতৰ পানীটো ঠিক হৈ লওক বাৰু বতৰ পানীত ঠিহ'লে যাম বাৰু।
অ বতৰতো এনেকুৱাই আও কিনো কব পৰিস্থিতিয়ে ভাল নহয় বতৰৰ
সেয় আৰু বাৰিষা বতৰ কব নোৱাৰি আও।
বাৰিষা বতৰ কোনদিনা কি হয় একো ধৰিব নোৱাৰি, কোনদিনা কৃত্ৰিম বানৰ সৃষ্টি হয় ধৰিব নোৱাৰি।
হয় বাৰু সেইটো।
হয় হয়। বাকী আপোনালোকৰ ঘৰৰ ফালে পৰিৱেশ কেনেকুৱা?
আমাৰ ফালে ঘৰৰ ফালে, গাঁওৰ ফালে বাৰু ঠিকেই আছে আৰু।
বতৰৰ বতৰৰ কথা কৈছো মানে।
অ বতৰৰ পানীও ঠিকেই আহে আৰু গাঁৱত ইমান অসুবিধাৰ প্ৰব্লেম সৃষ্টি নহয় বাৰু।
অ পানীয়ে আমনি কৰিছে নি আপোনাৰ তাত?
পানী নাই নাই আমাৰ ফালে পানী আমনি নকৰে বাৰু তেনেকে।
হয় হয় আমাৰ ফালেতো পানীযে আজান এ চহৰতটো আপুনি জানেই চোন।
সেয়াই আৰু চহৰত মানুহে নিজে সৃষ্টি কৰা পানীহে আৰু।
নিজে সৃষ্টি কৰা পানী আও নিজে মানে কি বৰষুণ অলপ দিলে আপোনাৰ আহ পানীৰ সৃষ্টি হৈ যায়।
উম হয় হয় হয়।
বহুত পক দিচ মানে কি আপোনাৰ দিগদাৰ হয় ন।
হয় হয় বাকী আপুনি ক'তো ওলাই মেলি যোৱা নাই নেকি?
মই ক'তো বৰ্তমান ওলাই যোৱা নাই এই সময়ে পোৱা নাই যে যাবলে।
উম উম নিজক
বাকী ভাবি আছো গোটেই কেইটা বন্ধু বান্ধৱ লগ হৈ এপাক ওলাই যাওঁ বুলি ক'বাত।
হয় হয় ময়ো ভাবিছোঁ বাৰু তাকে লগৰ জনো আহক।
অ হয় হয় নিশ্চয় লগৰজনে লগৰজন আহিলে যামেই।
নিশ্চয় যাম নিশ্চয় যাম এদিন বাৰু।
সঁচাই আপুনি আহিব এদিন আমাৰ ফালে চহৰৰ চহৰতে থাকে যেতিয়া দেখা সাক্ষাৎ হম।
হয়।
উম।
বাকী আপুনি বিদ্যালয় কোনদিনা যাম বুলি ভাবিছে?
বিদ্যালয়লৈ ময়ো সেয়া আৰু আহকচোন সময় সীমা মিলক। পৰীক্ষাৰ ৰুটিনখন আহক।
পৰীক্ষাৰ সময় বান্ধি দিছে নেকি কিমান সময়ৰ পৰা কিমান সময় ভিত-
নাই নাই নাই বান্ধি দিয়া নাই।
তাৰিখটো নিৰ্ধাৰণ কৰা হ'ল নে বাৰু।
তাৰিখটো নিৰ্ধাৰণ কৰা হোৱা নাই সেয়া তাৰিখটো নিৰ্ধাৰণ কৰিলে যাম আৰু।
এ আমাৰো তাৰিখটো নিৰ্ধাৰণ হোৱা নাই।
অহ সেইয়াই একেলগতে লগ পামেই আৰু ন নিৰ্ধাৰণ কৰিলে তাৰিখটো।
লগ লগ পামে বাকী পঢ়া শুনা কেনেকুৱা চলিছে আপোনাৰ?
এ পঢ়া শুনা অলপ কৰ্মৰ মাজতে আৰু চলাই নিছো আৰু সেইফালেও।
বাকী আপুনি কৰ্মৰ মাজত চলাই নিব লাগে চবফালে নাফালে নহয় ন।
অ হয় সেইটোয়ে চব ফালে জয় দিব লাইটো হয় হয়। জীৱ আইদে, নাই নাই নাই বিবাহৰ আবদ্ধ হোৱা নাই।
হোৱা নাই নে?
হোৱা নাই হোৱা নাই এয়া আৰুক কৈছো নহয় নিজে কৰ্ম সংস্থাপন এটা লৈ লওঁ তাৰপিছতেহে ভাবিম আৰু সেইবিলাক কথা।
হয় হয় নিশ্চয় নিজে এটা কৰ্ম সংস্থাপন নোহোৱালৈকে সিদ্ধান্ত ল'ব নোৱাৰি ন।
নোৱাৰি নোৱাৰি।
উহ।
বাকী আপুনি এতিয়া, গৰমৰ বন্ধত ঘৰলৈ গৈছিল নহয়?
গৰমত বন্ধ, ঘৰলে এপাক গৈছিলো বাৰু সময় মিলাই।
হয় হয়।
বাকী আপোনালে মই এটা, মোৰ ফালৰ পৰা এটা সামান্য উপহাৰ আনি থৈছো আপুনি, আহিলে আপোনাক চঞ্জাই দিম। দিয়া ফুন কৰিম মই আপোনাক, আহি পালে। মানে আশা থাকিল আপোনাক, দিম বুলি।
হয়-হয়-হয়, নিশ্চয় যাম বাৰু।
বহুত দিন লগ পোৱা নাই ন আপোনাকো।
হয়-হয় নিশ্চয় নিশ্চয়।
অহ-অহ।
বাকী আপোনালোকৰ এই কোঠাৰ ফালতো, পানী সোমোৱা নাই তেনেকে?
নাই আমাৰ কোঠাৰ ফালে অলপ-চলপ পানী সোমাইছে, কিন্তু পানী মানে ইমানটা সময়ত থকা নাই মানে, পানীতো সোমাই আৰু ওলাই যায়।
হয় মানে নিজৰ, কোঠাত সোমোৱা নাই চাগে ন?
কোঠাত বৰ্তমানলৈকে কোঠাত সোমোৱা নাই, ‌ কিন্তু যিটো পৰিৱেশ দেখিছো ব ভৱিষ্যতে সোমোৰ মানে অলপমান হেৰি আছে, সম্ভাৱনা আছে অ', সেইটোৱেতো।
সেয়াই আৰু মোৰ ফালেও একেই সেয়া পানী আৰু সোমোৱা সোমোৱকে থাকে আৰু।
তাকে, চহৰত থাকিলে সেইটো, সেইটোৰ লগত আপুনি
অ' হয়-হয়-হয়-হয় গম পাইছো আৰু।
অ' এক লগত আপুনি, হেৰি কৰিব লাগিবই আপুনি।
মিলাই মেলি চলিব লাগিব আৰু।
মিলাই মেলি চলিব লাগিব এইবিলাক অলপ।
এ সেইকণ কষ্ট থাকিবই আৰু চহৰত।
আহ চহৰত থাকি যে, ইমানতো কষ্ট কৰিব লাগিব আৰু, যিমান খিনি সুবিধা আছে যিমান খিনি সুবিধা আছে, সিমান খিনি সুবিধা নাইও।
হয়-হয়।
উম-উম।
ঠিকে আছে।
আছে আপুনি, বাকী এতিয়া ক'ত আছে, কোঠাত নে, নে?
কোঠাতে আছোঁ, অলপ বোলো ওলাই যাওঁ এপাক, বাহিৰৰ পৰাও আহোওঁঁগৈ অলপ, কোঠাত থাকি আমনিও লাগিছে।
হয় বাৰু ম দিনটোত কোঠাত থাকি আমনি লাগে ন।
হয়-হয়।
বাকী কপ নে কি আপোনাক কৰ্মও চব ভালকে চলাই গৈছে নে, নে
হয়-হয়, ঠিকেই চলি আছে আৰু এতিয়ালৈকে বাৰু একো অসুবিধা পোৱা নাই।
হয়-হয়, ঠিকে আছে, ভালদৰে চলাই